আহ শ্ৰীমন কি খবৰ।
আছা
আছোঁ আছোঁ তোমাৰ ভইচটো অলপমান সৰু হৈ আহি আছে। অহ অলপমান আৰু ডাঙৰ কৰি দিয়া।
হেল্ল' হেল্ল'
অ অ অ আছো
অ এই মোৰ এয়াৰফোনৰ তোমাৰ মানে সেয়াটো এয়াৰফোন বোলে তোমাৰ ফোনৰ সেইটো মাইকটো অলপ প্ৰব্লেম ৰ'ব।
অ ঠিকে আছে অ অ বাকী বাকী খবৰ কি।
কৰি দিলে যি গৰম বাপ ৰে বাপ গৰমটো গৰম। তোমাৰ মহ যে ইমান মহ বাঢ়ি
অ মহ বাঢ়িছে
একদম অৱস্থা বেয়া হৈ যায় ৰাতি দৰ্জা খিৰিকী গৰমৰ কাৰণে খুলিবলৈ খুলি।
অ দৰ্জা খিৰিকি খুলিব নোৱাৰি গৰমৰ কাৰণে মহ'ৰ উৎপাত। আৰু ইমান ম আহি যায়।
সেইটো য়ে আক, তোমাৰ ষ্টিক লগাই দিলেও আকৌ তোমাৰ সেয়া হৈ যাব অসহ্য লাগে ধোঁৱাটো সেইকাৰণে।
থোৱাটো অ। তোমাৰ হেৰি শান্তি নাই, এই গৰম দিন কেইটা বহুত অসহ্য ৰাতি পুৱাৰো শান্তি। শান্তি নাই তোমাৰ শুলেওঁ তোমাৰ অশান্তি এটা চাইডে ভিজি যায় এটা চাইড হৈ শুলে এটা। তাকে ভিজি যাই দিক দাৰি।
সেইটোয়ে মইতো ৰাতিপুৱাই শুওঁ আজিকালি টোপনি মানে ভালকে নহয়, ৰাতিপুৱা শু অলপ টাইম তোমাৰ। থাৰটি টু তোমাৰে। ছেভেন ফৰ্টি ফাইভ আঠটা বজালৈ শু, শুই কেনে ক্লাছত যাওঁ, ক্লাছত যাই কিনে আকৌ ৰা দিনপৰীয়া তোমাৰ ভাত চাত খাই কেনে শু অল মান
মোৰো সেনেকুৱাই হৈছে দিনত তোমাৰ। হেৰি তোমাৰ এ হেৰি চাৰি পাঁচ পাঁচ ঘন্টা চাৰি ঘন্টা পাঁচ ঘন্টা মেক্সিমাম তেনেকুৱা টোপনি আহে, ৰাতি তাতকে বেছি নাহে।
উ কি কবা।
সেই আৰু সেয়ে আৰু মানে মই ভাবিছিলো ফোন কৰিছিলো। মানে এটা কথা ভাবি কেনে যে ইমানতটো গৰম পৰিছে আমি কবাত।
লব পাৰি মইও ভাবি আছিলো। থও কৈ আছিলে কি লোৱাৰ ক। থা।
অঁ অঁ মানে।
এতিয়া মই এটা কথা ভাবিলোঁ। মানে নেহেৰু ষ্টেডিয়াম। ত আমাৰ ওচৰত পৰিছে লব পাৰলো তোমাৰ টো একডম ঘৰৰ ওচৰতে। ল সেইটোত ভাঙি দিলে। এতিয়া বনাইহে আছে।
ভাঙি দিলে সেইটোৱে আৰু তোমাৰ গুৱাহাটীত গুৱা। তিত হে এটাতো আছে সৰু। সজাইত আছে কিন্তু সৰু সজাইতো অলপমান দূৰ হৈ যাব।
দূৰ হৈ যাব অঁ।
দূৰ হৈ যাব ত তোমাৰ আৰু এটা দুটা কিবা পাম। এতিয়া তোমাৰ চাব লাগিব অলপমান ৰিৰ্চাজ কৰি কেনে। তেতিয়া পাব লাগে চাগে গুৱাহাটীত ক'বাত।
বোলা এখন যে আছে যে,
অঁ ডলফিন আছে।
সেইখনত তোমাৰ মানে এনে এনজয়, কৰে মানুহে যায় কেনে মানে, ক্লাছছো ল'ব পাৰে।
লব পাৰি চাগে ক্লাছেছ।
ল'ব পাৰে ন কিন্তু তোমাৰ নৰ্মেলি যোনটো। সেয়াতো মানে এনে ফুৰিব গ'লে যিমান পৰে আৰু মানে। পাৰ আৱাৰৰ হিচাপত কিবা ফাইভহাণ্ড্ৰেড। কৰে তেনেহ'লে ক্লাছেছ চাগে বহুত এক্সপেঞ্চিভে হ'ব চাগে।
অ নহয় সেইটো তোমাৰ বহুতত তোমাৰ সেয়াও হয় মানে। ধৰা কিছুমানত পাৰ আৱাৰ চিষ্টেমটো বেছিকে লয় কিন্তু তুমি যদি বছৰৰ সাবকৃপচন লৈ লোৱা তেতিয়া কমি যায় বস্তুটো দামটো একবছৰ বা ছয়মাহ।
এক বছৰটো লোৱাটো মানে পচিবল নহয় মানে কি এক বছৰটো নকৰো বাৰু। ঠাণ্ডাও পৰি যাব এই ছয় মাহ মান পাৰি আৰু মুঠতে
স ললে তেতিয়া কমি যায় কিন্তু মানে বেছি ল বেছি দিনত ছাবক্ৰিপন ললে মানে সেয়াতকে নাই পাৰ ডে হিচাপটকে
চাই লওঁ দিয়াচোন কি কৰা যায় ছয়মাহমান হ'লে ভাল হ'ব তোমাৰ তোমাৰ এতিয়া এতিয়া ললে ভাল হ'ব এতিয়া যোন মানুহ ষ্টাৰ্ট হৈছে এতিয়া ল'লে ভাল হ'ব তোমাৰ আমাকতো ত এনেই নৰ্মেল হিচাপ ছেটেম্বৰৰ অক্টোবৰলৈ লাগে
তোমাক তিনি মাহৰো পাই চাগে বিচাৰিলে পাম চাগে তিনি মাহৰ
অ
বহুতেটো তোমাৰ নেহেৰু ষ্টেদিয়াম থাকোঁতে এটা ভাল আছিলে এক মাহৰ ক্ৰেছ ক'ৰ্ছ কলাইছিলে জুলাই মাহটোত গৰম মান আহ মই আহ একমাহৰ ক্ৰেছ কলেজ বহুতে পঢ়িছিলে কেছ কৰ্চ তাৰপিছত ক্ৰেচ ক্ৰছ পৰা এতিয়া অ মইতো মানে গোটেই বছৰটো লৈছিলো
তুমি এনেই শিকি গৈছা চাগে ন চুইমিং পুৰা তুমিতো পোৰা চুইমিং জানা চাগে
অ চুইমিং অ চুইমিংৰ সেইটোৱে ভাল মানে চুইমিংৰ তোমাৰ এটা বস্তু ভাল কি তুমি এবাৰ যদি ষ্ট্ৰকবোৰ শিকা তেতিয়ালে তুমি নাপাহৰা তামানে তোমাৰ থাকি যায় মানে তোমাৰ মাছতাৰ মেমৰী
অ এইেইটো ভাল তুমি মানে এতিয়া মানে পাৰিবা মানে এতিয়া মানে চুইমিং তুইমিং কৰিব
অ অ পাৰিবা তুমি এবাৰ সি কিলে পাৰি যাবা কিন্তু তোমাৰ মেইন কথা হ'ল তোমাৰ খালি ষ্টেমিনা টো আপ ডাউন আপ ডাউন হৈ থাকিব দে চুন সেইটোতো হ'বই আৰু ধৰা ধৰা তুমি যদি অ তুমি ধৰা মই ধৰা আগতে ধৰা সানড্ৰেদ মিটাৰ মাৰিছোঁ এতিয়া মই ধৰা ফিফটি মাৰিব পাৰিম বা থাৰ্টি মিটাৰ মাৰিব পাৰিম তেনেকুৱা এটা তাৰ পিছত ভাগৰ লাগি যাব
অঁ তোমাৰ এতিয়া তুমি যদি ডেইলি কত থাকিলা হয়? ডেলি কৰি থাকিলে তোমাৰ ষ্টেমিনাটো তোমাৰ মেইনটেইন হৈ থাকিলে তেতিয়া তুমি আৰাম কৰিব পাৰিলা একো নাই বাৰু তুমি তথাপিও? তোমাৰ? মেমৰি এইখিনি মনত ৰাখিছে এইটো ভাল কথা তোমাৰ চেফটিৰ কাৰণে ভাল আৰু মানে।
অঁ চেফটিৰ কাৰণে ভাল আজিকালি গুৱাহাটীত পানী চানী হৈ থাকে ন বহুত?
তোমাৰ আৰু আমি যিহেতু। ল'ৰা মানুহ ক'বাত কৰবাত যাই থাকো ফুৰিবৰ কাৰণে পানীৰ নিচিনা জেগাত।
অঁ দৰকাৰ পৰিছেঁ?
ভাল তোমাৰ গল অঁ ৰিক্সতো তোমাৰ কমি যায় তাতে।
কমিলে আজি তোমাৰ ধ্ৰুপদে এটা ৱাটাৰফল দেখাইছিলে কপিলিৰ ফালে আছে। ত' মানে সেইটো মানে। হেৰি জেগাটো মানে চালো আৰু বঢ়িয়া জেগা দেখোন ধুনীয়া ৱাটাৰফল সৰু সুৰাও নহয় খালি খিনি ৱাটাৰফল আছে?
কপিলি ন অঁ কপিলি পিনি মই গৈছিলোঁ? অঁ হ'ল মানে তোমাৰ দুই বছৰ মান হ'ল চাগে। থাউজেণ্ড টুৱেণ্টি থ্ৰীত গৈছিলোঁ? তোমাৰ ধুনীয়া হয় জেগাতটো তোমাৰ ফুৰিবৰ কাৰণে আ। তিনিটাকে হয় আৰু মানে জাগাতো মানে। কৰিব পাৰে আৰু মানে পিকনিক। স্পট টাপৰ হয় বাৰু এইটো। তোমাৰ কি বুলি কয় এ সেয়া আমি যেতিয়া কপিলি পৰা ৰিটাৰ্ণ আহিলো হাঁ। তাতে তোমাৰ এটা ফৰেষ্টৰ মানুহ এজন আহিছিলে ঠিক আছে মোৰ লগৰটো সেইপিনি থাকে ন তাৰ চিনাকি আৰু মানে। সেই মানটো আছে তাৰ পিছত লগ পালে লগৰ তোক কি কৰি আছে ইয়াতে মানে? সেইবোৰ সুধিলে আৰু তাৰপাছত লগতো কৈছে এনেকৈ ফুৰিব আহিছিলোঁ নিজৰা ত আছিলো অলপ মানে গা চা ধুলোঁ আৰু যিহেতু? ইয়াতো গৰম। তাৰপিছত কলে সেই নাহিবা তুমি তোমালোকে ইয়াত? বাচ্ছাবোৰ? মানে ইয়াতে ইমান চোকা। মানে এতিয়া স্নেক্ছ এৰা যায় মানে তেওঁ মানে স্নেকছ এৰে বহুত। তাতে বহুত ডেঞ্জাৰ ডেঞ্জাৰ স্নেকাৰ এৰে যেতিয়া আমাক লগ পাইছে তেতিয়াও স্নেকে এৰিব যায় আছিলে ত মানে আমাক কৈছে মানে ডেঞ্জাৰ জেগা হয় তোমালোকে ইয়াতে নাহিবানো? এতিয়া বহুত স্নেক্স এৰি দিছো মই আৰু। এতিয়া চোৱা এইটো এৰিম। এতিয়া
অ কিন্তু হেৰি এতিয়া দেখোন মানুহে যায় দেখোন বহুত।
যাই বাৰু এতিয়া মানুহে গম নাপায় এতিয়া সেইদিনাখন আমি, গ'লো সেইটো কাৰণেহে দেখা পালো। কিয় স্নেক এৰে বুলি কানে
মানে ৱাটাৰ ফলটোৰ ভিতৰতে এৰে নেকি?
এতিয়াটো চোৱা। এতিয়া নৰ্মেলি এনে স্নেক বোৰ জংঘল থাকে সেইটো ঠিক আছে, ঠিক আছে কিন্তু কিছুমান এনেকে থাকে ন ৱাটাৰ স্নেক।
অ অ
সেইবোৰতো ৱাটাৰ স্নেকবোৰ তোমাৰ পানীত থাকে সেইবোৰতো তোমাৰ সুটিয়াই চুটিয়াই দিলে তোমাৰ প্ৰব্লেম হ'ব। ক'ত আছ জংঘলৰ মাজত তুমি বিছ লাখ টকা।
অহ
এনেকুৱা আৰু ৰিছকি হৈছে আৰু বস্তুবিলাক
বেছি আছে কিন্তু তোমাৰ মই মানে ভিডিঅ' টোত যোনটোত উতপলে পঠাইছিল এইটোত চালো। বহুত মানুহ কিন্তু মানে গৈছে তোমাৰ পিকনিক খাব গৈছে কিছুমানে, গাও ধুই আছে তাতে
অ অ মইও গৈছিলো নাজানো নাজানো মইও টো চাইছো ৰবা তোমাৰ বহুত মানুহে গৈছে। ৰেছেণ্টলী যাব পাৰি যোৱাত কোনো প্ৰব্লেম নাই বছ সিয়াত অলপ ৰিস্কটো অলপ ল'বই লাগিব। এতিয়া ৰিস্ক টো চবতে আছে দিয়াচোন। বেলেগ ৱাটাৰফলতো যোৱা তাতেও ৰিক্ আছে স্নেক? থাকক নাথাকক, পানীৰ পৰাই ৰিস্ক আছে তোমাৰ সেনেকুৱা আৰু
মানে অলপমান কেয়াৰফুল থাকিব লাগিব আৰু চাও ওচৰে পাজৰে চাই থাকিব লাগিব।
উম পুৰা নজৰ ৰাখিব লাগিব। অকল এনজয় কৰি আছো সেইটো বুলি নহয়। যাম দিয়া আমি একদিন কব প কঁপিলিও যাব পাৰো নহ'লে এই বশিষ্টৰ পিনেও যাব পাৰো বশিষ্টৰ পিনে গৈছা
নাই যোৱা নাই ন কি ৱাটাৰ ফল আছে।
ৱাটাৰফল আছে, মই লাষ্ট ইয়েৰ গৈছিলো ন এ তোমাৰ। জুনতে গৈছিলোঁ তোমাৰ এই চাৰি তাৰিখ মানত গৈছিলোঁ। তেতিয়া মানে কি আছিলে। বস্তুটো বৰষুণ দি দিলে টাইমিংটো বেয়া হৈ গ'ল। বৰষুণ দি দিলে ন তাৰছিত। মানে পুৰা ভালে, একদম দীঘল ৱাটাৰফলে আৰু পুৰা। পাঠৰ চাথৰ। আছে বহিব পাৰে মানে বঢ়িয়া আৰু। সেইকাৰে বস্তুটো হ'ল কি আমি মানে ফাৰ্ষ্টত। কৈছিলো যাম বুলি কেনে ত মানে সেইটো কাৰণে আৰু। প্লেন টো কেনচেল কৰা নযায়' যাম বুলি মানে গ'লো আৰু মানে। বৰষুণ দি আছিলে তথাপিও গ'লো। এই ঘোলা পানী আহিলে আৰু সেনেকুৱে এনজয় কৰিব নোৱাৰিলো এনে শৰীৰটো অলপ তিতাই ৰাখিলো তাৰপিছত আৰু অলপ খালোঁ।
অ মানে ইয়াৰ পৰা কিমান দূৰ, গুৱাহাটীৰ পৰা।
বখিষ্ট। বৈশি বৈশিষ্টয় তুমি ইয়াৰ পৰা তুমি লাগিব তোমাক এতিয়াতো জি এচ ৰত বহুত জাম লাগে। ঘণ্টামান ধৰি ৰাখা আৰু। এনেকুৱা।
বশিষ্ঠ বেছি দূৰ নহয় বাৰু?
বেছি দূৰ নহয় আমি স্কুটি দি কেনে তোমাৰ যাব পাৰোঁ। স্কুটি দি কেনে গ'লেই হৈ যায়।
ঠিকেই আছে তোমাৰ। যাম দিয়া, এদিন। ভালকে প্লেন কৰি, অঁ দিয়া তেতিয়াহ'লে অঁ দিয়া।